অ হেল্ল' হেল্ল'
অ শুনিছে নে
আহ শুনিছ কি কৰিছে
এ এনেই অলপ লাই আহিছো।
বাকী ভাত পানী খালে নে নাই
আহ খালো দিয়ক
অ এনে কি আজি খেলিব যাম বুলি ভাবিছ নে
অ যাম যাম
কিমান মান সময়ত যাব
চাই টা মান বজাত যাম
বাকী কি কাম কৰিছে ঘৰত এতিয়া
ঘৰত এনে একো কাৰণাই বহি আছো
আপোনাৰ ফাৰ্মখন আছিল ফাৰ্ম খনৰ কথাটো কি হ'ল
ফাৰ্মখন মানে অ বৰ্তমান পোৱালি অহা নাই যে
অ
তাকে মনে ৰখি আছো আৰু
তাতে গৰমটো কেনেকুৱা পৰিছে
গৰম বহিয়া দিছে ফেনৰ তলত বহি আছো
অ এই ফাৰ্মখন আপোনাৰ কি কৰিছিল মানে বাঁহৰ দিছিলে নে পকাৰ বনাইছিলে
মই এতিয়া বহৰেদি বনাইছিলো
অঁ আৰু বেলেগ প্লেলেন আছে নে কিবা ততে অকল ব্ৰইলাৰে পঢহিছে নে নাই কিবা বেলেগৰ তাত পঢ়িব চেষ্টা কৰিছে
বেলেগ মানে চৰাই মাইকী চৰাই কেইজনীমান পুহিছো
নে চানে কুৰা চৰা নেি অ গাহৰি আনিব পাৰে কিন্তু
অ হয় এইটো পাৰো বাৰ অলপ কষ্ট আছে যে সেইকাৰণে অনা নাই আৰু
আহ ন তা চৰকাৰে আজিকাল নতুন স্কম উলাইছে ন গাহৰি চাহৰি পুহিলে অল পইচাতি পোৱা যায় চৰ লগত সহা সতে পাব কিন্তু আপুনি যদি কৰে এইটো কাম
অ হয় বাৰু
আহ তাতে আপোনালোকৰ খেতি বাতি কেনেকুৱা হৈছে এতিয়া
খেতি বাতি ভালেই হৈছে এ বৰষুণটোৰ কাৰণে অলপ প্ৰব্লেম হৈ আছে আৰু
অ আমাৰ এইফালে অলপ অসুবিধা হৈছে বাৰু বৰষুণ পোৱা কাৰণে বৰষুণ পৰিলে অলপ খেতি ভাল হয় যিহেতু আমি কৃষিৰ ওপৰতে নিৰ্ভৰ কৰি থাকো ন
অ হয় হয়
বাকী কৰ'ৰবাত দৰা প্লোইন আছে নেকি এইকেইদিনৰ ভিতৰত
এইদিনাৰত যাম বুলি ভাবিছো এনে বু দুৱাৰ হাললে
অ
এপাকমানান
অ বহুতৰ নতুন প্ৰকল্পটো চাই ভাল লাগিব চ মোৰ মতে মই আজিলৈ যোৱা নাই কিন্তু
অ ময়ো গৈ পোৱা নাই তাকে অ জনাম দিয়ক বাৰো
অ এ এনেই এইকেইদিন গৰমৰ কেইদিনত সেইফাললে নগৰকেইিনত যদি আমি পাহাৰৰ ফালে যাওঁতে ভাল লাগিব নহলে এইফালে
অ ভাল লাগিব বাৰু গৰমটো বেছি দি আছে সেইফালে ঠাণ্ডা হাৱা খাৱ
অ পাহাৰ হালে গলে ভাল লাগে নেকি
আহ আহ আহ
এনেই কোনফালে যাম বুলি ভাবিছো পাহাৰৰ
পাহাৰৰ ফালে কাৰ্বি আলাঙৰ ফালে ভাল হ'ব নেকি
কাৰ্বি আংলতকৈ ৱেষ্ট কাৰি আং ভাল হ'ব নেকি বেছিকৈ মানে জুই বেছি থাকে নহয়
অ হয় বাৰু ৱাটাৰফল চটাৰফল আছে তাত
অ এনে আপুনি কিমান দূৰলৈ গৈছে ফুৰিবৰ কাৰণে নেকি
অ এ নেচা নেচ গৈছো এবাৰ তাৰপিছত এইফালে নগাও ফালে অলপ মাৰিলো
অ নকৌ চাপান চাপানলৈ গৈছিলেগে ন চাপানলৈ গৈছে নেকি আপুনি ন
অ গৈছিলা
এই আমাৰ বেছি দিন হোৱা নাই। ডিচেম্বৰ মানত আমি ভৈৰৱ কুণ্ডৰ পৰা আহিছো মানে
অ অ কেনেকুৱা পালা চাইকিনি
ঠাইখিনি ভালেই নদী আছে। পাহাৰ আছে।
এ ভৈৰৱ বুলি য ক তাত কি কিবা বেলেগ এনেকুৱা সুন্দৰটোৰ মানে কি পুখুৰীৰ নিচিনা এটা আছে নে নে চলি থকা একবম নৈ চৈ আছে ত
চলি থকা নাই আছে। জুৰৰ নিচিনা আছে পিকনিক প্লেচ আছে তাত
মানে কোনো নোযোৱা কথা যাৱ মান য সফাললে
অ-অ-অ
আৰু যদিহে এবাৰ মানুহে গম পাই যে তাত এনেকুৱা কিবা আছে তেতিয়া মানে কি মানুহে গৈ-গৈ ঠাইটোহি লেতেৰা কৰি দিয়া পাছত যাব অশান্তি লাগে আৰু
অ-অ হয়-হয়
আমাৰ হোমচাইফালেও গৈ ভাল লাগে ওপৰলৈ গৈ
অ ভালেই লাগে তাতো
অ,
এতিয়া আপুনি কি কৰি আছে বাও
মই এনে হাত কষে বহি আছো বাহিৰৰে এতে আমাৰ নদীয়ে হাৱা আহি থাকে নহয় একদম মই আপোনাক কেতিয়া লগ কোৱা কথাটো মানে সেইকাৰণে ক'লো যে ফুটবল খেলিব কিমাৰ হাততৰ মানে কি সুধিছোৱা কিমান সময়ত যাব আপুনি ততে মই আপোনালোক ঘৰ ওচৰত ন নাজানো আমাৰ এতিয়া মাজুলী থকা ঘৰ যে আমি কিনো কৰিম তোমাৰ ইমান দূৰত থকা যেতিয়া সুধিছো খবৰো লৈছো তাতে
অ,
এতিয়া মাজুলীৰ ফালে আহিছে নাই কোনোবান
নাই অলপ সৰুতে যোৱা এতিয়া যোৱা নাই। এইফালে
হয়-হয় মাজুলীতটো বহুত চেঞ্জ হ'ল এতিয়া তুমি আহিব পাৰা এবাৰ
অ, যাম বাৰু
কিন্তু এতিয়া আমি অলপ বছৰত থাকে নাৱত যাম। ওলাই কিনে তাতে মানে হাৱাটো ভাল লাগে ন মাজত মহুতৰ মাজত
আহ, আপোনালোকৰ পানী হয়নে নহয় এফালে
পানী হয়, আমি মাজত থাকো যে মাজত থাকিলে মানো নহয় মানে চাইদৰ কাষ খিনি বহুতখিনি পানী হয় মানে মানুহৰ বহুত অসুবিধা হয় এইখিনি যাত
অ-অ
আমি কমলাবাৰী সত্ৰৰ ওচৰ থাকো তাতে ইমান পানী চানী নহয় মানে
আহ, যোন আহ যাম দিয়ক বাৰু
আপোনালোকৰ ফালে চাবলগীয়া কি প্লেছ আছে এতি
আমাৰ এইফালে বিশেষ নাই এইখিনি বৰদোৱা থানখন আছে এইফালে নগাঁও যাব পাৰিলে আপুনি যাব পাৰিব
অ মৃত্যুঞ্জয় মন্দিৰ শুনি আছো
আহ সখিনে আৰু ইমান তেনেকুৱা আৰু ফেমাচ ঠাই নাই বাৰু
ডাঙৰ নহ বহুতো গোটেই আহতৰ পৰা কি গোটেই বিশ্বৰ ভিতৰ ডাঙৰ চ চাহখন আছে বাৰুব যোৱা নাই মই এতিয়ালৈ বৰদোৱাও যাম চাগে যদিহে সেইফ অ তেতিয়া তোমাক লগ কৰিম নহলে সেফালে গ'লে মই।
অ অ অ
মানে মই সেইটো চাইডে মধ্য কাৰণে মই যোৱাই নাই মই লোৱাৰ আচামৰ ফালে যাওঁ বেছিকৈ। অ আপা আপাৰ অসমৰ ফালে মানে ইমান কাম নাথাকে।
অ অ বাৰু আহিব ফুৰিব পাৰিব।
হ'ব বাৰু তেতিয়া হলে যদি কেতিয়াবা যাওঁ। তোমাকে ফোন কৰিম বাৰু দিয়া তাতে বহুত গৰম নেকি আমাৰ ইয়াতেটো ঠাণ্ডা হৈ হৈছে কিন্তু।
অ আমাৰ ইয়াত তামাম গৰম দি আছে।
অ
বৰষুণটো নদী আছ এ পথাৰলৈ অলপ দূৰ আছে যে, আমাৰ মানে গাঁৱৰ পৰা অলপ দূৰ হয় আও
মাছ চাছ মাৰানে নামাৰা তুমি?
অহ মাছ মাৰো। আমি বৰশী মাৰিব বৰ অ ডাঙৰ মাছ ওলাই।
অ
আমাৰ এই নদীত পিটা কেনা
পিকা খোৱানে ই এনেকুৱা কিবা পিতু ৰাখি মাছ শেষত যে মাছ মাৰে যে সেইটো নেকি
অ অ এইবিলাক জমা হৈ থাকিব তাৰপিছত মাছ সোমাই থাকিব তাতে। তেতিয়া মাৰি দিয়ে এদিনাও
অ এনেকুৱা কিবা উৎসৱৰ ওচৰত মাৰে নে নে এনে কেতিয়াবা মন গলে মাৰি দিয়ে
অ ন উৎস বিহু ওচৰা- ওচৰিকৈ মাৰে আৰু
আমাৰ এয়াটো মাছ ওলাই বাৰু বেছি মানে কি আমাৰ বিলাক মাছটো বউৎ মিঠা তোমালোকৰ ফালে কেনেকুৱা হয়?
আমাৰ ন সোৱাটো ভালে লাগে বাৰু
আমাৰ ইয়াত বেছিকে মানে চালান দিয়া মাছ নাহে বাৰু আমাৰ ইয়াত ব্ৰহ্মপুত্ৰ পৰা মাছ আনে তাপা আমি কিনি ৰাখো কেতিয়াবা
অ।
মানে লোকেল মাছটো খোৱা যায় মাহঁতে
অ অ অ অ
বা অ তাৰ তাৰপিছত মানে কি তাতে এনেকুৱা মাছটো ভাল নে বেয়া তোমালোকৰ তাতে? কি কি মাছ পোৱা যায় বিশেষকৈ?
এ আমাৰ ফালে বোৱালি পাব তাৰপিছত কুঁহি মাগুৰ হে অ ঢেৰ আছে অ
এ তাতে শিশুটো দেখা পোৱা যায় নেকি বাও?
আমাৰ ফালে নাপায়। আমাৰ ইফালে ইমান নোলায়। আমাৰ এইফালে কাছ চাছ পাবলে নাই আপোনালোকৰ ফালে পাব চাগে।
অ আমাৰ তাতে কাছো ওলাই থাকে বাৰু।
ইয়
কাছৰ যে কেতিয়াবা কণী পাৰে বালিত আহিকেনে সেটো দেখিছানে কেতিয়াবা?
আহ সেইটো নাই দেখা আমাৰ এইফালে প্ৰায় ভাগ পাবলৈ নাই যে।
অ কি আপোনালোকৰ ওচৰত থকা নৈ খন কি কি নদী বাৰু এইখন?
এখন আমি আমাৰ এইফালে সোণাই বুলি কওঁ,
অ অ শুনাই ন।
অ
দ থাকে নে প্ৰতি মানে বছৰে প্ৰতি দ থাকেনে নে কেতিয়াবা শুকাইও যায়।
শুকাই যায় এই বৰ্তমান এতিয়া শুকাইছে অলপ, আৰু দুই তিনিমাহ পিছত দহ হৈ যাব আৰু
অ পানী বাঢ়িলে ন তেতিয়া পানী,
অ এতিয়া বাঢ়িছে লাহে লাহে।
বাৰু যদি কেতিয়াবা মন যায় যাম সেইফালে আমি,
অ বাৰু নিশ্চয় নিশ্চয়,
দিয়ক খবৰ দিয়ক নহলে এতিয়া
অ অ হ'ব দিয়ক হ'ব দিয়ক।